এয়া ভালেই কি কৰি আছা।
আছো আছো এনে আছো এনে আছো
অ বাকী খোৱা বোৱা হ'ল?
হল হল হল আজি পিছে অলপ সপোনৰ বিষয়ে কথা পাতো
হয় হয় পাৰি
তোমাৰ কি মানে এনেকুৱা হ'ব কিচ ইচ্ছা?
হ'বলৈ আ তো এনেই মোৰ সপোনটো আ সপোনটো এনেই বহুত ডাঙৰ আছে।
অ এ কি মানে কি হৱ ইচ্ছা আছে।
মানে প্ৰথমৰ প্ৰথম ইচ্ছাটো মানে প্ৰথমত মানে মই ট্ৰাই কৰিম যে ডিফেন্সত যাবলৈ
অ অ ভালেই বিয়েৰি
যদি নহয় তো বাৰু মানে বিজনেছ কৰিম বুলি ভাবিছো আৰু
অ
তুমি কি কৰিম বুলি ভাবিছা?
মোৰো সেইটোয়ে কৰিব ডিফেন্সত যাব কাৰণে ইচ্ছা
আচ্ছা আৰু ডিফেন্সৰ বাহিৰে আৰু কি কৰিব মন
ডিভেন্সৰ বাহিৰে এনো মানে শিক্ষকতা
আচ্ছা
শিক্ষকতা কৰিব মন সপোনটো থাকিবই লাগে চবৰে
মোৰ মতে মানে সপোনটো মানে অকাতৰ মানে মানে বাহিৰত থাকিব লাগে মোৰ মানে এনেকুৱা মানে ভাবো মানে সপোন মানে চবচে মানে মানে ডাঙৰ থাকিব লাগে লাভ নাই মানে সপোন থাকিলে মানে ডাঙৰ সপোন দেখিব লাগে
হয়
মই এইটোৱে ভাবোঁ।
উম, কাৰণ সপোনটো পুৰা কৰিবৰ কাৰণে কষ্টও বহুত কৰিব লাগে।
হয়।
এনেইতো সেইটো ঠাইত যাব কাৰণেতো বহুত, বহুত সেই হয় ন'।
উম।
বহুত সেই ধৈৰ্য লাগে।
হয়, ধৈৰ্য্য লাগিবই।
হয়, হয় সেইটোৱে হয়। নে উম। অকণ এনে আৰু কি জানা? এনে সপোনৰ বিষয়ে।
মোৰ মতে মানে সপোন মানে এনেকুৱা মানে এটা বস্তু যে তুমি যদি এইটো সপোন দেখিছা। তুমি মানে তাৰ এইটো সপোনৰকে তুমি মানে কষ্টও কৰিব লাগিব যে মানে মই এইটোৱে হ'ম বুলি তুমি ভাবিছা যে, মই, এতিয়া তুমি ভাবিছা দুফেংস্ত যাবা ন? তো তুমি টো কালে তুমি মানে কষ্টও এনেকুৱা কৰিব লাগিব যে তুমি মানে ডিফেন্সত যে যাব পাৰাকে মানে এনেকুৱাকে তুমি কষ্টও কৰিব লাগিব।
উম সেইটোও হয়। এনে তুমি যদি বিজনেচ, কৰা নে কোনটো কোনটো লাইন মানে যাব খোজা আৰু?
বিজনেচটো এতিয়া মই ভালকে এইটো ভাবা নাই। কিন্তু প্ৰথমত মানে ডিফেন্সত ট্ৰাই কৰিম। মানে বিজনেচটো মানে মানে যদি ডিফেন্সত যদি নহ'লে তো মানে বিজনেচ মানে কৰিম বুলি ভাবছো কি কৰিম মানে এতিয়াও মানে ভাৱা নাই।
উ এইটোও হয় অৱশ্যে। ভালে সপোনৰ মানে উ বহুত ডাঙৰ ডাঙৰ ব্যক্তিও বহুত ডাঙৰ ডাঙৰ পোন দেখিছিল।
হয় মানে মোৰ কথাটো মানে হ'ল মানে। নিজতকে মানে সপোনটো মানে বেছি বেছি ডাঙৰ হ'ব লাগে যে। আৰু সপোন বিলাক হুৰুমুৰু, সপোন ৰাখিব নালাগে। সপোন মানে হা সদায় মান ডাঙৰ থাকিব লাগে।
হয় হয় হয় এইটো কথা হয়। এইটো একদম ভাললগা সপোন দেখিলে তো সেইখিনি পিছলেকি ডাঙৰো হৈ যায়।
মই মানে এনেকুৱা মানে কৰিব মন যে মানে মোৰ আণ্ডাৰত মানুহবোৰ কাম কৰে না কি মই মানুহৰ আণ্ডাৰত কাম কৰোঁ।
অ।
মানে এনেকুৱা মানে নিজৰ মানে নিজক মানে এনেকুৱা মানে বনাব মন মানে, হয়। নিজৰ ভৰিত নিজে মানে থিয় হ'ব মানে কিবা গ'লো মানে। মানে এনেকুৱা মানে কৰিব মন যাই, মোৰ-মোৰ উন্দাৰত মানে? বহুত মানে মাৰ এম্পলয় কাইটামনে, মোৰ আডাৰত যো কাম কৰা, এনেুৱা হব লাগে যে মোৰ আডাৰত এশ, দুশ জন মানুহ পঞ্চাশ জন মানুহ ত এনেকুৱা মোৰ আডাৰত মানে কাম কৰিব লাগে। এনেকুৱা টাই মানে নিজক মানে কিবা?
হয়, হয়, হয়, হয়। ভালে লাগে এটো।
উম।
মোৰ মতে এইতো তমই দিছিলে, সমানাই কাৰণ উ কষ্টতটো কৰিব লাগিব সপোন এটা ঘুৰাব কাৰণে।
কষ্টতো এটোতো? তুমি কৰিব লাগিব। তুমি সপোন যিমান ডাঙৰ দেখিছা কষ্টও ইমান কৰিব লাগিব। আৰু তুমি ত কৈছ ডিফেন্ঞ্চত যাবো তুমি ডিফেন্সৰ কাৰণেও কষ্ট কৰিব লাগিব। মোৰো ডিফেন্সৰ যাবতো মন আছে, কিন্তু মই প্ৰথমত মানে দিফান্সৰ কাৰণে ট্ৰয় কৰিম, তাৰ পিছত দিফান্সত যদি নহয় বেলেগ কৰোবাত কৰিব লাগিব ন, খালি দিফান্সৰ দি টাইমতো ৱেষ্ট কৰিলে নহব বয়সটো ৰখি নাথাকে ন, আৰু বেলেগে ও মানে? মাথা মাৰিব লাগিব আৰু।
আৰু তো ভ শিক কৈছা কাৰণ?
মানে স প্লেন, প্লেন বি টো থাকিব লাগে মানে।
অ, সদায় সেইটো থাকিব লাগে, কাৰণ?
তুমি খালি মানে এটা সপোনতে তুমি যদি? পুৰা গোটেই তোমাৰ বয়সটো ইয়াতে য দি দিয়া তো তোমাৰ নিজৰে লছ হ এইটো মই ভাবো। তুমি এটা মানে দিফেন্সৰ কাৰণে তুমি তিনি বছৰ, চাৰি বছৰ বা পাঁচ বছৰ দিছা। এইত কে তুমি? তুমি বেছি দিয়া যদি তোমাৰ মানে মোৰ-মোৰ মতে তোমাৰ মানে মানে নিজৰে মানে টাইমটো মে বয়সটো ৰখি নাথাকে ন।
হয়, হয়, হয়। অ।
যিমান পাৰা মানে চেষ্টা কৰিব লাগে। যে মই মানে চেলেক্ত হব কাৰণে ত যিমান পাৰা মানে কৰিব লাগে। যদি নহলে নাই তোমাৰ কপালৰ কি ঠিক এতিয়া আৰু ভাল কিবা আছে চাগে তোমাৰ কপালত।
অ, সেইটো হয়া, কণ্ডিচন। পুৰা একদম নিজৰ যিমান ট্ৰাই কৰিব লাগে আৰু।
মানে যিমান ট্ৰাই লগা মানে তুমি কৰিব লাগে, যে তুমি হাৰ মানিব নালাগে মোৰ মতে এইটোয়ে। আৰু কিছুমান আছে? অলপ কিবা কৰিব হাৰ মানি দিয়ে। মোৰ মতে মানে এইটো হাৰ
ভালে লাগে, কাৰণ সপোনটো পোৰা হ'ব কাৰণেতো।
টাইম দিয়া তুমি তোমাৰ সপোনৰ কাৰণে এইটোও লাগে।
অ, সেইটো হয়। সেইটো হয় বহুত মানে ধৈৰ্য লাগে দেচোন।
ধৈৰ্যটো তোমাৰ লাগিবই। ধৈৰ্যটো এইটো চবচে-চবচে মানে বেছি মানে চবচে মূল্যমানান মানে মই এইটো ভাবো যে তোমাৰ ধৈৰ্যটো লাগিবই কিন্তু চবৰ-চবৰ এই এই ধৈৰ্যতো
আৰু এনে সহায় কৰিব কাৰনে সময় সময়তটো দিয়াটো বহুত অইটতন্ত জৰুৰী।
হয় মানে চবৰ মানে এই ধৈয্যতো মানে নাথাকে।
আৰু চবৰে কিছুমানে কম সময়তে কিছুমানে মানে কম সময়তে কিছুমানে লৈ লয়। বহুত টাইম-টাইমো লাগি যায়।
হয়। অ এনেকুৱাও আছে যে কিছুমান মানে এনেকুৱাও আছে। কৰাটো কৰে কিন্তু আধা মানে যেনবা তাৰ মানে নহ'ল তো আধাতে এৰি কিনে গুচি যায়। মোক এতিয়া গৰু মাল লাগে যে। এই মানে-মানে-মানে। ট্ৰাইতো কৰিব পাৰা ন।
উ হয়-হয়, সেইটো-সেইটো হয়। আৰু নিজৰ পোৰা সময় দিব লাগে।
হয়।
তাৰ এটা সপোন মনে সময় আৰু সময়টো বৰ অতন্ত জৰুৰী।
সফলতাটো এনে নাহে ন তুমি টাইম দিব লাগিব অলপ তোমাৰ তুমি কষ্ট কৰিব লাগিব। তাৰ পাছত তোমাৰ ধৰি। য্য লাগিব
কোনো ধ্বনি নাই।
ক্ষমতা আছে যে তুমি এই। এই চাকৰি কাৰনে তুমি কিমান আৰু তোমাৰ। কিমান ক্ষমতা আছে যে তুমি কৰিব পাৰিবা।
অ' সেইটো কাৰণে পৰীক্ষা এটা লৈয়ে থাকো মানে।
উম।
তুমি কিমান মানে যাব পাৰা যোৱা।
হয়।
মই এইটোকে ভাবো গে,
মইতো মই সেইটোয়ে হব, আৰু সপোনটো, -সপোন হলে মানে সপোন দেখিব লাগে আৰু সপোনটোক বাস্তৱত ৰূপায়িত কৰিব লাগে হয়নে নহয়?
হয়। মোৰ মতে, এইটোৱে মানে সপোন মানে নিজৰ অকাতৰ পৰা মানে, ডাঙৰ ভাবিব লাগিব সপোনটো মোৰ কথাটো এইটো এ,
হয়- হয়- হয় সপোনতুটো মানে বাস্তৱত ৰুপায়ত হলে বহুত খিষ্ঠা, ধৈয্যৰ থল হব লাগিব।
সেইটোও হয়, কাৰণ উম, তোমাৰ মোক যদি সপোনত যদি, অ, চেষ্টা কৰা যায় ত, সেইটো কেতিয়াবা ফল পোৱা হয়। নে নে এইটো টো নহ'বও পাৰে।
সফলতা তুমি পাবাই মানে এইটোৱে তুমি চেষ্টাটো কৰিব লাগিব, আৰু এইটো এবাৰ নহ'ল কি ঠিক দুবাৰত হৈ যাব।
আহ, সেইটো হয় কিছুমানে- মানে নিজকে মানে- মানে আন বডিটো মানে তল কৰিব নালাগে আৰু মানে
হয়, এবাৰ বেয়া হৈছে মোৰ মতে এইটো মানে এ, এবাৰ তোমাৰ বেয়া হ'ল ত তোমাৰ কোনটো, তোমাৰ মানে বেয়া হৈ আছে, এইটোতে তুমি বেছি টাইম দিব লাগে।
হয়। সেইটো ভালৰ মানে বহুত ক্ষেত্ৰত সহায়ক হয় নিজৰ ওপৰতো
হয়, যে তোমাৰ মোৰ তুমি এনেকা ভাবিব লাগে যে মোৰ, কোনটোত -কোনটোত বেয়া হৈ আছে ত' মই এইটোতে আৰু বেছিকে মই কষ্ট কৰিবা লাগিব যে এনেকুৱা ভাবিব লাগিব যে মই কোনটোত মানে মোৰ বেয়া হৈ আছিল যে মোৰ এইবাৰ চেলেক হোৱা নাই। ত'সেইটোৰ ওপৰত মই আৰু বেছিকে কষ্ট কৰিম এইবাৰ।
ভালে। ঠিক আছে, আজি ভাল লাগিল তোমাৰ মই কথা পাতি সপোনৰ বিষয়ে।
হয়, মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি আকৌ আমি এবাৰ এই বিষয়ে কথা পাতিম?
ঠিক আছে, থেংক ইউ ধন্যবাদ।